অকে আ ভাল ভাল
আহ
তোমাৰ
মোৰো ঠিকে আৰু এক্সাচাইজ পতি কৰি এ একেলগে কৈছো অলপ অলপ কৰু ৰ'বা সেনেকে মানে টাইম পোৱা নাই
সেই দুদিন কৰিব সময় হোৱা নাই ৰবা ব্যস্ততা আকৌ আহি কেনে বিচনাখন পালে আৰু এক্সাৰচাইজৰ কথা পাহৰীয়েই
অ মানে কিন্তু ব্যায়ামতটো বহুত দৰ পানী হয় হেলটো কাৰাল ন আৰু এদিন কৰিলে একো মানে সেই নহয়
এই প্ৰথম তুমি ভালছিলা যেতিয়া চাৰ কৰিব ব্যয়াম তাৰ পিছত যিটো বিষ হ'ব তাৰপিছত সেই বিষ তটো মাৰিবৰ কাৰণে তুমি আকৌ এসপ্তাহ ৰেষ্ট লৈ আকৌ ষ্টাৰ্ট কৰিলে সেয়ে হ'ব
উম মানে তুমি এ দুইদিন কৰি ৰামত নহয় সদায় কৰি আহিব লাগে তেতিয়াহে তোমাৰ স্বাস্থ্যটো ভালে থাকিব নহ'লে নাথাকিব
দিলে হ'ল বহুত বেছিও নালাগে দহ মিনিট সেই দহ মিনিটে সময় দিব টাইম নহয় মানে ইমানে ব্যস্ততা তা তেওঁ একোৱে কাম নহয় চাবাচোন ইমান ব্যস্ততাকো তাৰে কাম শেষ হয় নাহে
তাকে আৰু ৰাতিপুৱা উঠিব ইমান হেলা লাগে
উম নকবা দিয়া আৰু বাপৰে
আৰু আমাৰ মানে টাইমটো নিমিলে ডিউটিৰ টাইমটো মৰ্ণিং এ থাকিলে উঠা মানে শুই উঠা টাইমটো বেলেগ হৈ যায় সেনে কয়াও নিমিলে তাৰমানে মিলাবই নোৱাৰি কিন্তু বহুত দৰকাৰী হয়
হঅ জানো চব এইটো যে নিজৰ স্বাস্থ্যৰ কাৰণে ভাল তথাপিতো তাৰে ওলোটাটো হে আমি কৰি যাব
আৰু খোৱাতো মানে অলপ মেইনটেইন কৰিব লাগে সেইটো নহয় ন আমি মানে সময়মতে খাব নাপাওঁ যে
সেইয়াই ডিউটি বিলাক চাই জৰি কেনে কেনে কেতিয়াবা আঠটাৰ পৰা থাকিলে ৰাতিপুৱা। ৰাতিপুৱা ছয়টাতে খাই যাব লাগে। ইভিনিঙত থাকিলে তেতিয়া আকৌ বা এটা বজাতে দুপৰীয়া ভাত খাই যাব লাগে।
অ' সময় মানে সদায় খোৱা খিনি সময়মতে খাব লাগে। তেতিয়া মানে স্বাস্থ্যটো ভালে ৰাখে। আৰু ব্যায়াম টো এটা সময়তে সময়মতে তাৰমানে কৰিব লাগে নহ'লে আৰু কাম নাই। বেমাৰে লাই পাবই।
উম।
তাকে ৰবাচোন চেষ্টা কৰি আছো মিলাবলে নোৱাৰিয়ে।
উম তাকে চোৱা কেনেকে কি মিলাব পাৰি ময়ো কৰিব লাগিব এক্সাৰচাইজটো কন্টিনিউ কৰিব লাগিব। গৰম কাৰণে ৰাতি শুতে দেৰি হৈ যায়। ৰাতিপুৱা উঠোতে দেৰি হৈ যায়। তেনেকে এক্সাৰচাইজ মিলাব নোৱাৰিম।
ৰাতিপুৱা অলপ দৌৰিব যাব গ'লেও মানে ভাল।
দৌৰিব গ'লে বা ৱাকত গ'লে অলপ। মৰ্ণিং ৱাক।
ভাল নালাগে মানে লগত এজন থাকিলে যাব পাৰি।
উম।
স ব যে লাগিব টিমতে যাব লাগিব। কি বাবলো
উম',
জিমৰটো কি যাবা। জিম যোৱাৰ লগ - লগ যি ডাইটৰ ডাইট প্লেন বনাই দিব বাপৰে।
উম', তাক।
তোমাৰ চাগে সেইখিনি ইনকাম এ ন থাকিব যিটো ডাইট প্লেনত খৰচা হৈ যাব। ডেইলি চাৰি পাঁচটা। কণী খাব লাগিব।
অহ ', সেইটো আৰু আকৌ জাং ফুুড দেখি। দেখিলেও সে
উম', সেইয়েতো জাং ফুড। ত মেইন আজিকালি ওলাই গ'লে বেলেগ নোপোৱা ন তুমি এ প্ৰটিন থকা বস্তু যিমত লা গা বস্তু পাবা জানো চব এইবিলাকে পাবা।
উম', সেইকাৰণেতো আমাৰ। মানে ছোৱালী খিনি বেমাৰতটো বেছি হৈ গৈছেি পি সি অ' দি - পি সি অ' দি। অ', এইবিলাক খতে মানে পি চি অ ডি দৰে প্ৰব্লেম বিলাক মানে বাঢ়ি যাই আছে।
উম ', আজিকালি প্ৰায় ছোৱালী বিলাকৰে পি চি অ ডী এইবিলাক কাৰণতে জাংক ফুডৰ কাৰণে।
উম', সেইয়াই আৰু এতিয়া মানে বহুত মানে সেই ডিজিটেল হৈ গল ন বস্তু বিলাক, প্ৰযুক্তি বিলাক, মানে আগতেতো মানুহে নিজে কষ্ট কৰি এই বিলাক কাম বিলাক কৰিছিল এতিয়াতো নকৰে। চব মানে। সেইটো অ'! কিহৰ?
অনলাইনছে -অনলাইনৰে যুগ আজিকালি। আচ্ছা।
উম ', সেইকাৰণে। দিয়া হ'ব দিয়া।
অহ', - অহ ',